এ, বহুত নেট নেটৰ প্ৰব্লেম ৰে।
অ' নেটৰ প্ৰব্লেম সে
কাত কাতি নেদবি ৰ'। ফোন তই কাতি নিদবি ৰ' এই নেটৰ প্ৰব্লেম হৈ থাক
অ'নেটৰ প্ৰব্লেম মানে নিজে, নিজে কটা খাইছে মই কটা নাই।
অ',
অ' মই আৰু খল কি হ'ল না তুইয়ে কাটি দিলি? অ' ময়ো সেইটোৱেই ভাবি আছোঁ, মই আৰু তুইয়ে কাটি দিল নেকি?
অ' পিছত ভাত-চাত খালি?
অ' মই এই ভাত খোৱা নাই, এ খাম অলপ পিছত এ গাঁৱত এটা কিবা কি আছে এতিয়া গাঁৱৰ মানুহ এতিয়া কিবা ঘৰত কিবা আছে সেইকাৰণে মাতাইছে তাতে খাম। অ' ঘৰত নাখাং আজি, এ তাতে মাতাইছে সেইকাৰণে যাম আৰু খাম।
অ',
পিছত তুই ভাত খালি?
নাই খোৱা।
অ' কিহেদি খালি?
খালোঁ মনতে নাছিলে এ মাছ
আৰু?
মাছ আৰু ভাজি, বৰা
অ',
দিপ- দিপৰা কি হে দি খালি?
মই এ খোৱা নাই খাম অলপ পিছত। তে বেলেগৰ ঘৰ কিবা বইলাৰ মাংস নেকি?
অ'সেই তাৰমা দীপৰা কি খালি? দিপৰা, দিপৰা, দিপৰা?
দিপৰা?
অ',
আহা
না ভাত ভাতে খোৱা নাই নেকি?
আহা দিপৰা ভাত খোৱা নাই এই সেই ভোক লাগি আছে। খাম অলপ পিছত এ, হৈছে ভাত খিনি হৈছে।